উম, আহিছে আহিছে।
কি কৰি আছে?
এয়া মই চুইমিং যাবলৈ উলাই আছো আৰু।
সুইমিং?
অ, মই চুইমিং শিকাও যে।
বাপৰে চুইমিং শিকোৱা?
অ, মই স্পৰ্টচত আছো যে মই মানে ধৰা শিকিছিলো আগতে। শিকি কিনে ধৰা তোমাৰ এতিয়া মোক শিকাবও ললে মই আগতে খেলিছিলো চুইমিং।
উম।
পিছে তুমি কি কৰিছা?
মই বোলো পইচা পাইচা চইচা ক'ত থোৱা তুমি? গুগল পে' নে মোৰো কেতিয়াবা কিউ আৰটো পঠাই দিওঁ।
হেই নাই নাই ইমান পইচা নাই, কৰ পইচা নোৱাৰো লাহে লাহে কামবোৰ কৰি থাকো, হম
তুমি যদি শিকোৱা চুইমিং কিবাতো দিয়ে চাগে?
পাও সৰু সুৰাকে এটা।
সৰু-সৰু কিবা এটা
উম, অকমানকে বাকী তুমি স্পৰ্টছ ভাল পোৱা নে নাই?
স্পৰ্টছটো ভাল পাওঁ
কি কি ভাল পোৱা?
অ, আউটডৰত মই ফুটবল বেছি ভাল ফুটবল খেলো এতিয়াতো মানে ইমান খেলা নহয় আৰু আগত খেলছিলো ফুটবল ক্ৰিকেটো কেতিয়াবা তাৰ পিছত, ইঁডৰত কেৰম খেলো।
অ, কেৰম খেলা
উম।
মই ক'ব ন চবেই খেলো মই তোমাৰ। আৰু এটাধৰা। ফুটবল খেলিছিলোঁ।
উম।
একজামৰ সময়ত মেট্ৰিকৰ একদম ক্ৰিকেট খেলি ভৰি একদম বিষত থাকিব পৰা নাই, সেনেকেইে মই লেঙেৰাই লেঙেৰাই এক্জাম দিব গৈছো।
উম।
তাপা। আহ তাৰ আগত ক্ৰিকেট খেলিছিলো।
উম।
তাৰপৰা কাবাডী চাবাডী খেলো মানে চবেই খেলোঁ, ক'ব গ'লে ইনডোৰৰতো তোমাৰ কেৰম লুডো এইবোৰ খেলো।
চেছো খেলনি
উম চেছু খেলো।
উম
বাকী ভাত পানী খালা? হেল্ল'।
অঁ। ব্ৰেকফাষ্ট কৰিলো মৰ্নিং উঠি।
হেল্ল'।
অহ।
উম কোৱা।
ব্ৰেকফাষ্ট কৰিলো মৰ্ণিং উঠি এতিয়া ভাত বনাই আছে মায়।
অহ বনাই আছে।
উম তোমাৰ?
আমাৰো বনাই আছে, মই চাহ তাহ খালোঁ বাৰু।
অ সেইটোৱে আৰু চাহ তাহ ব্ৰেড চাইড এইটোৱেই খালোঁ আৰু হালকা চাই
আহ মই চাহ খালো, বিস্কুট খালো ভুজিয়া দিছিলে মায়ে ভুজিয়া খালো।
উম।
পিছে সেপিনে তোমাৰ ভলীবল খেলেনে চাগে?
আমাৰ পিনে আমাৰ গাঁৱত খেলে।
খেলনো সেইদিনাখন ভলীবলো খেলিছিলো মানে
অ ডাঙৰ ডাঙৰ লৰাই খেলে গে অ আজি খেলে নে নেখেলে এয়াতে চাম। মাৰিব মই তাতেই পৰি যাম।
খেলিব পাৰা ভলীবল ভাল আছে ভলীবল খেলি ওখ হবা। ভলীবলত বহুত জপীয়া জপিয়াব লাগে যে সেই মানে সেইকাৰণে বহুত ওখ হয় পোৱালিবোৰ দেখিছোই চাগে ভলীবলৰ পোৱালিবোৰ কিমান ওখ ওখ
অ ভলীবল আৰু বাস্কেটবলৰো বহুত ওখ থাকে।
বাস্কেত বলৰ বহুত ওখ থাকে কাৰণ সিহঁতে জঁপিয়াব লাগে না। জঁপিয়ালে ধৰা ওখ হয়। আৰু সিহঁতৰ এ খেলা আগত মানে বহুত এক্সাৰচাইজ দিয়ে ৱৰ্কআউট কৰে সিহঁতে
উম
সেইকাৰণে সিহঁতৰ মানে ফিজিকটোও ভাল লাগে বডি চডি থাকে ধৰা ইমানো বডি চডি নাথাকে কিন্তু বহুত ওখ ওখ থাকে
মানে হেল্ডি থাকে আৰু
হেল্দি থাকে এনক মানে বেমাৰ চেমাৰ সেইকাৰণে স্পৰ্টছ খেলিব লাগে ক'ব গলে বুইছা
ওহ
ঘৰতেবুলি নহয় এতিয়া বাহিৰত তুমি স্পৰ্ট কৰিব লাগে এতিয়া যেনে মই চুইমিং কৰিছো মোৰ ফিজিকটোও ভালে আছে ক'ব গ'লে এতিয়া
উম
এনেকে মানে কিবা কিবি কৰি থাকিব লাগে চুইমিং জানা নে নাই তুমি?
চুইমিং নাজানো
নাজানা বহুত ইজি দ পানীত নাচাবা তোমাৰ উম ডিঙিলৈকে ধৰা পানী আছে তুমি কাম এটা কৰিবা প্ৰথমতে সেই পানীটো তুমি একদম বডিটো ৰিলেক্স কৰি দিবা
উম
একদম বডিটো আৰাম কৰি দিয়া তাৰপিছত পানীটোতে মূৰ টো উশাহটো বন্ধ কৰি কিনে মূৰটো তল দি কিনে তুমি পানী য শুই যাব চেষ্টা টা কৰিবা
উম
তুমি শুই যোৱাৰ লগে লগে একদম পানীত ফ্ল'ত কৰি থাকে ওপঙি থাকে পানীৰ ওপৰত
উম
ওপঙি থকাৰ লগে লগে হাতকেইটা এনেকে মাৰিলা ধৰা ভৰিকেইটাও অলপমান মাৰিলা সেনেকে তুমি আগবাঢ়ি বাঢ়ি গৈ থা কিবা কিন্তু উশাহটো লগতে তোমাৰ প্ৰব্লেম হ'ব অলপ ডিঙিটো ওলাব সময়ত তুমি জোৰ দিব লাগে ন তে তেতিয়া আকৌ ডুবি যোৱাৰ চান্স থাকে
ব্ৰিথিঙত আৰু কাম কৰিব লাগিব আৰু ব্ৰিথিঙত
অ সেই ব্ৰডিঙত কাম দিব লাগে এনে ইজি আছে বহুত ক'ব গ'লে মই তোমাৰ এ বেকাকে যে বেকাকে নহয় ওপৰত চাই কিনে যে সাঁতোৰে চিলনী সাঁতোৰ
উম উম
নিছা চাগে ন
অহ
অ সেইটোও পাৰোঁ ভাল লাগে সাঁতুৰি মই প্ৰথমতে সাঁতুৰিব জানা নাছিলো হা তাপা লগৰ খিনিয়ে মানে তোমাৰ সাতোৰা সিহঁতে সাঁতোৰাই সাঁতোৰাই সাঁতোৰাই সাঁতোৰাই মোক শিকাই দিলেগে বুয়িছা
অ এতিয়া ক'ত মানে কি তাৰ মানে মিটা মানে হেৰি গৰি চুইমিং পুল চুইমিং পুল থাকে হেৰি আছে নেকি তুমি য'ত শিকোৱা
চুইমিং পুল নহয় পুখুৰী আছে এ চুইমিং পুলত ক'তনো শিকাব সেইকাৰণে মানে এ ধৰা টাউনত পুখুৰী আছে ভাল ধুনীয়া চাফা পুখুৰী তলত একদম বালি আছে
উম
সে তাতেই
গৰমতটো ভালেই আৰু গৰমতো চুইমিং কৰিব ভালেই ঠাণ্ডাত থলো আৰু ঠাণ্ডা হৈ থাকিব পানী
সেইটোৱে আৰু এতিয়া ক'ৰবাত ফুৰিব গলেও ধৰা বেলেগ মুখ মেলি চাই থাকিব নালাগে সেতে সাঁতুৰিছে ময়ো সাঁতুৰিব নাজানো বুলি ত গৈ খালি পানীটোত জাপ মাৰি দিলেই হ'ল সেইবুলি তুমি জাপ মাৰি নি দিবা আৰু হোম তুমি ডুবি যাবা নহ'লে মই শিকাই দিব পাৰিম বাৰু তোমাক লগ পাব লাগিব খালি
অ তোমাৰ ঘৰটো ক'ত আছিলে
মোৰ এই এইফালে তোমাৰ এই কি আছিলে আ উম নগাঁও চাইডে
আচ্ছা ডিষ্ট্ৰিক্টো নগাঁও পৰে ন মোৰো নগাঁৱে
অ অ বাকী পঢ়া শুনা কেনেকুৱা চলিছে
পঢ়া শুনা এইবাৰ টুৱেল্ভ দিছিলোঁ এই কলেবাৰ কলেজত এডমিচন কৰি আহিছোঁ
উম
এডমিচনো হ'ল চাৰি তাৰিখে এডমিচন এদমিচনটো পাঁচ চাৰি তাৰিখে গ'লো চাৰি তাৰিখে নহ'ল ৰাতি মানে তিনিটা মানত গৈছিলো
উম
আমি জেৰক্স চেৰক্স কৰিলোঁ কৰোতে কৰোতে মই ভাবিলো ইমান টাইম নেলাগিব জেৰক্স কৰোঁতে খালি মানে কলেবাৰ কলেজৰ মানে আগতে জেৰক্স জেৰক্সৰ দোকান আছে মানে সি মানে চব জানে আৰু কলেবাৰ কলেজৰ কি কৰিব লাগ কি ডকমেণটচ লাগে সি চব কৈ দিব মানে
উম
ত' তাৰপিছত গ'লো বহুত ভি়ৰ। তটো টাইম লাগতে কৰোতে কৰোতেই থ্ৰী ফিফটি হৈ গল আমাৰ জেক্স কৰোতে ক কৰোতেই। ত গোটেই জেৰক্স ক আক ফিল আপ কৰোতে ই চাৰিটা বাজি গল। ত চাৰিদাতটো বন্ধ হৈ যায়। ত আহিপিনে সোমাব খুজছিলো গাৰড এ কলে আজিটো বন্ধ হৈ গ'ল কাইলে আহিবি। আকৌ নেক্সট দিনা গ'লো যেনেকাই ভিৰ চিৰ চাই দছটা মান গৈছিলো দুইটা, তিনাত কমপ্লট হৈছে, আমাৰ এডমিশন চডমিশন কৰি।
অ মানে চব কমপ্লিট হ'ল এডমিচন?
এডমিশন চব কমপ্লিট হল পাছ তাৰিখে কৰিলোঁ, চয় আজি আকৌ যাব লাগিব এন চি চি ল'ম বুলি ভাবিছো।
অ এন চি চি ল'বা এ ভাল ভাল এইবোৰ ভাল এন চি চি ল'ব পাৰা তুমি
উম চাৰে কমেণ্ট কৰিছিলে ত' এন চি চি ফৰ্ম পাইছো বাৰু সেইটো ওলাই পেলাই জেৰক্সবিলাক দি থৈ আহিব লাগিব অফিচত
উম এন চি চি কব লাগে মই এন চি চিত নললো। মানে মই এন চি চি কৰিব মন নগ'ল তেতিয়া। কিন্তু এতিয়া পোবাহেতেন মই এতিয়া এন চি চি লৈ ল'লোঁ হয়।
এন চি চি ল'লে মানে আৰু তোমাৰ ডিফেন্স একাডেমীত বহুত বস্তুক হেৰি খুলি যায় আৰু।
সেইটোৱে
কিছুমান কিছুমান ক্ষেত্ৰতো তুমি হেৰি যদি, এন চি চি চি চাৰ্টিফিকেট পাই পেলাই তুমি এ বা বি গ্ৰেড দি পাছ কৰিছা তুমি কিছুমান ক্ষেত্ৰত তুমি হেৰি ৰিটেৰ্ণ এক্সাম দিব নালাগে।
সেইটোৱে মই এতিয়া এন চি চি ল'ব নোৱাৰোঁ কাৰণ মোৰ এণ্ড চেমিষ্টাৰেই হ'ল ন। মই একদম লাষ্ট ছেমিষ্টাৰ।
পুৰা ছিক্সট?
উম
আকৌ এবাৰ পৰা শুনিছিলো বুলি আকৌ গ্ৰেজুৱেচন বোলে চাৰি বছৰ।
চাৰি বছৰ মানে চাৰি বছৰ নহয়। চাগে দেই কাৰণ মানে এই মাজতে আমাৰ ইয়াত প্ৰটেষ্ট হৈ আছিলে।
উম।
তাৰপা প্ৰটেষ্ট হোৱাৰ পিছত চাৰি বছৰ নহয় বুলি শুনিছিলো মই কিন্তু গম নাপাওঁ দেই হ'ব পাৰে নহ'ব পাৰে মই ইমান এটা চিয়ৰ নহয় তে একবাৰ সুধি চাবাচোন তুমি।
তাকেই মোৰ মানে বায়ো কমপ্লিট কৰিলো গ্ৰেজুৱেশচন তোক বায়ে কৈ আছিল বোলে এবাৰ পৰা বোলে গ্ৰেজুৱেশচন চাৰি বছৰ
উম মইয়ো শুনিছিলো চাৰি বছৰ বুলিয আঠটা আঠটা চেমষ্টাৰ, তুমি তেনেকে নকৰিব পাৰা দেই মোৰ মতে কাৰণ ধৰা তুমি কৰো বুলি ক'লেও কৰিব পাৰা আৰু নকৰো বুলি
অ অ অ এইটোও কৈছিলে বাই বোলে এই ছয়টা ছেমি কৰি পেলে তুমি বোলে চাৰ্টিফিকেট লৈ ওলাব
অ চাৰ্টিফিকেট লৈ ওলাব পাৰা তুমি।
তেনেকা হ'লেতো আৰু ছয় চা চেমিষ্টাৰ কৰি পেলাই ওলামেই আৰু তাৰপিছত বাকী এট্ৰে এট্ৰেঞ্চ দিব লাগিব। গ্ৰেজুৱেচনটো মানে আৰু আজিকালি মানে হা অ
নে বি কম?
বি এ বি এ।
অ বি এ এম এ নকৰা তাৰপা?
কি মাষ্টাৰছ কৰিম আৰু বাকী এক্জামৰ কাৰণে প্ৰিপেচন কৰিম কি এইবিলাক গ্ৰেজুৱেচন চেজুৱেচন লাভ নাই ত এইবিলাক। গ্ৰেজুয়েচন গ্ৰেজুয়েচনো মানে লৈ আছো মানে হেৰি লাগে আজিকালি মানে কিব কিবি কাৰণে মানে চব আজিকাল মানে মিনিমাম কোৱালিফিকেচন আজি কালি কাৰণে গ্ৰেজুৱে্চনে থাকে সেইকাৰণেই মানে। গ্ৰেজুয়েচনটো লৈছোঁ আৰু।
কিহত যাম ভাবিছা? কিহত যাম ভাবিছা?
কি ক'লা?
কিহত যাম ভাবিছা মানে কোনটো লাইনত যাম?
ডিফেন্স।
অ ডিফেন্স।
হা?
চাকৰি ল'বা?
অ।
ভালে বাৰু ভালে ভাবিছা।
চিডি এছ ডিম বুলি ছো নহলে তাৰ লগে লগে চিডিচ ও পিপাৰ কৰোতে কৰোঁতে আৰু হলে হ'ব নহলে আকৌ এছ আই দিম বুলি ভাবিছো। এছ আইৰ কাৰণেও গ্ৰেজুৱেচন লাগে ন আজিকালি।
পাৰা ভালেই বাৰু। মানুহৰ চাকৰি এটা থাকিলে মানে ধৰা পিছতো চিন্তা নাথাকে কাৰণ পিছত তোমাৰ এয়া থাকে ন। এইটো কি কয় পেঞ্চন পাই থাকে।
উম আৰু এতিয়াৰ পৰা কৰিলেই আৰু মানে পিছত আৰু হে চেলেৰিটো বাঢ়ি গৈ থাকিব। পচটো বাঢ়ি গৈ থাকিব প্ৰমোচন হব।
নহয় আৰু সেইটোৱে। ঠিক আছে এতিয়া মই পিছত কল কৰি আছো ন
অ হ'ব
অ'কে দিয়া
অ'কে